কি কৰি আছা?
হেল্ল'।
কি কৰি আছা?
নেটটো বহুত দিগদাৰ কৰি আছে।
অ এতিয়া পাইছো দে শুনা। কি কৰিছা?
এনেই বহি আছো। আপুনি? আপুনি কি কৰিছ? হেল্ল'। হেল্ল'।
তাৰপা বৰষুণ আহিছি ছাগেলী কেইটা ঘৰলাকি গুচি আহিছি সে পাত কাটিলে।
অ ভাত খালা?
হেয়া। ভাত খালি না?
ভাত খাল, ভাত খালানে নাই?
অ খালো।
অ এতিয়াহে মাতটো আহিছে। অ মই এতিয়া খাই আহিছো। খালো, এতিয়া খাই আহিছো।
চব্জিয়ে খালা?
ভু ভুল, আলু মাছ, তিতাকেৰেলা ভাজিছিলে।
উম। মই ছাগলীগিত তা বৰষুণ যি, অ ভাত খালো। ভাত খাই লৈ বৰষুণ পৰিচি ছাগলী দুজনী এৰি দিলো। আৰু দুজ জনী মানে চিঞৰি আছে যি পাত দুটা কাটি পেলাই এয়া বাৰীতে দি পেলাই থৈ দিছো।
অ।
উম।
বাকী ভালেই?
অ ভালে।
কি তয়কাৰীৰে ভাত খালা?
তৰকাৰী বুলি দালি দালি আৰু কণী। এই সি ভাত আনিছিল সেয়া খালো হেৰি তাৰ মছজিদৰ পৰা।
অহ ',
পিছত আনিলা না?
অহ ', আনিছে খালো।
খালি অহ ', মই সেয়া খাই পেলাই এয়া ছাগলী। চাব আহিছোঁ।
উম', ভালে হৈছে ইমান বেয়াও হোৱা নাই।
অঁহ ', - অঁহ ', ভাল হৈছে বহুত বস্তু দিছে যে ভাল লাগিছে খাই উম', কিচমিচ বাদাম। চব দিছে। ভাল লাগিছে মাৰে আকা অহ ', মাৰে আকা
হেল্ল',
হেল্ল', অহ ',
হেল্ল',
নেটৱৰ্কটো দিগদাৰ হৈছে নেকি?
অহ ', নেটৱৰ্কটো বহুত দিগদাৰ কৰি আছে।
অহ ', এ বৰষুণ পৰি আছে যে এইটো কাৰণে দে।
আজি আমাৰ মাইনা হঁতৰ স্কুলত ল'ৰা এটাই পইচা চোৰ কৰিলে বাৰশ টকা। হেৰি বাইদেউজনীয়ে বাঁহ কটা মানুহটোক দিবলৈ থৈ দিছিল জেওৰা মৰা মানুহটোক পইচা অফিচৰ ৰুমৰ পৰা বাৰশ টকা বেগৰ পৰা লৈ গ'ল লৈ যোৱা পাছত।
অহ ', গাঁৱৰে লৰা না?
অহ ', গাঁৱৰে লৰা ধৰা ধৰা পৰা পাছত। মাকে- মাকে আছিলা চেন্দেল খুলি একে জাৰোপ - জাৰোপ পিটন দিলে ল'ৰাটো। পিটন দিয়াৰ পাছত সি হাতৰ পৰা এৰা খাই দৌৰ মাৰিলে।
উম', সেনেকুৱা শিক্ষা এটা দিবা লাগে দে।
উম', পাব লাগে দিলে মাকে বহুত টাঙন দিছে। আজি সিহঁতৰ স্কুলত খানা আছিলে সেয়া খানা খাওঁতে গাৰ্জেন - গাৰ্জেন মিটিং মাতি পাতিছে সেয়া তাত গ'ল। তাত যাওঁতে সি সেয়া কৰিছে মাজে - মাজে বোলে কৰিয়ে থাকে ছাৰহঁতৰ। পোৱা নাই চাই একো নকৰে বাইদেউ তাৰ পৰাও নাইকীয়া হয় একো নকৰে। হাজিৰা পইচা থৈ দিছে, সেয়া পৰাই বাৰশ টকা মাৰি পেলাই থৈ দিছে সি।
অ', অ' বদমাছেই হ'ব ল'ৰাটো
বদমাছ। মাকে সেইটো কাৰণে পিটন দিলে আৰু।
উম, সেইয়াই, এইখিনি পইচা চোন বেয়া হৈ যাওঁ।